হৰি না
আই এম ফাইন, এন ইউ?
অ, আই এম অলছো ফাইন। ক'ত আছা?
ৰুমত আহিলো।
অ', কেতিয়া গলা, কেতিয়া গলা? অ', ভাল অ, খবৰ খাতি?
খবৰ খাতি ভালে বুলি ক'ব লাগিব আৰু।
শুই আছিলা নি?
নাই -নাই এই জাষ্ট এনক্ৰিপ্যশন আমাৰ অন কৰিছে মানে ত' এ দৌৰা দৌৰিকে পঞ্চাছ মান কৰো বুলি লাগি আছিলো।
অ, মই কৰিছিলো এটা দুটা দিলাক। আকৌ বন্ধ কৰি থলে। অ, মেমক সুধিছিলো মেম ৱেইট কৰা বুলি ক'লে।
অ, আমাৰ খুলিছে বোলে এতিয়া মই তাকে আহিছে বাৰু।
খুলিছে মানে সম্পূৰ্ণ হোৱাৰ পিছত আকৈ নাহে আকৌ আহাটোনো সেই পঞ্চশটা লৈ আহিবচোন এবাৰ ডাউনলোড হলে নহয় জানো? জানো ক সম্পূৰ্ণ কৰিলে নে কি কৰিলে নাজানো বাৰু অ',
আমাৰ এই ভেলিডেশ্যন খোলা নাই বাৰু টেনক্ৰিপশ্যনটো খুলিছে।
অ', অ', তাকে - তাকে বাকী খবৰ খাতি ভালেই চাগে?
খঘৰ পাতি ঠিকেই আৰু আল্টিমেটলি।
ভাল - ভাল, আজি পষ্ট এটা দেখিছিলো ফেচবুকত
ফেচবুকত, এই ৰাতিপুৱা দৌৰিব গৈছিলো তাৰ মানে বৰষুণত তিতি তিতি
ভালে - ভালে
ফটোটো মাৰি ল'লো আৰু ফটো মেইন, এ পিছত প্ৰেক্টিচ প্ৰেক্টিচ অ', প্ৰেক্টিচ চেক্টিচ কৰি তাৰ পিছত শেষত ফটো এটা মাৰ বুলি মাৰ বুলি নহয় মই নিজেই চেলফি মাৰি লৈছো।
অ', অ', ঠিকে ঠিকে অকলে গৈছিলে নেকি?
নাই নাই লগৰ দুটা আছিলে অ', তোমাৰ ডাইলগটো লৈছোঁ দেই, বেয়া নাপাবা তোমাৰ ডাইলগটো লৈছোঁ দেই, না - না বেয়া নাপাবা।
না- না, বেয়া নাপাওঁ। এ ভালে পাইছোঁ মোৰ ডাইলগ বেলেগে ব্যৱহাৰ কৰিলে।
হয় - হয়, এই তুমি লগ পাইছিলা যে এই দুজন এজন দুজনৰ লগতে গৈছিলোঁ।
অ', অ', অ', ভাল - ভাল ঘ ঘৰৰ পৰা কেতিয়া আহিলে কালি?
ঘৰৰ পৰা কালি অ',
অনুপমৰ মানুহজনী চাব গলি?
অনুপমৰ মানুহজনী চাবলৈ গলোঁ, এতিয়া আৰু এজন গাঁৱৰ মনজিত বুলি কয় লগৰ এজন সেই সিওঁ আহিম বুলি কৈ আছে।
অ', অ',
তাৰ বোলে অকণমান প্ৰব্লেম হৈছে এই বিফুৰা হৈছে বহিব পৰা নাই ভালকে অ', মই পৰখি সিহঁতৰ ঘৰত গৈছিলোঁ। সি চকী খনৰ ওৱান চাইদ, ওৱান চাইদ কৰি বহি আছে এ এনেকে অ',
হল দেখোন
তাকে তাকে ভালকে বহিব পৰা নাই শুব পৰা নাই বুলি কৈছে মানে।
অ', অ', মোক পাৰ্থয়ে কৈছিলে আজি গলিয়েনেকি বুলি মই কলোঁ এ ডিউটিলে যাব লগে সেইকাৰনে গুচি আহিলোঁ দে বুলি কলোঁ।
পাৰ্থ
পাৰ্থ কাক পথাৰ
অ', অ', অ',
উম,
ই আহিব চাগেতো হেঁ
কি চব্জি খালি?
আজি খালোঁ এই মই কুকাৰটো এঠাইত এৰি থৈ আহিলোঁ তাৰমানে
অ',
মই সেই হেৰিটোত কেৰাহীটোতে এতিয়া ভাত চব্জি বনোৱাটোতে এতিয়া খিচিৰি বনাই দিলোঁ। দালি ভাত কেৰেলা গোটা গোটা দালি আলু ভাত কেৰেলা দি মেলি
অ', ভাল ভাল। মই এই উম, কণী আনিলোগে একৈশত ছাৰে ক'লে ভাত নাখাও ক'তলৈ যাওঁ বুলি ক'লে সেইকাৰণে মই আকৌ গাহৰি আনিবলৈ গলো এ দৰলৈ খোজকাঢ়ি খোজ গৈ গাহৰি মাংস আনি বন্ধু এজনে বনালে তাতে খালোগৈ, এতিয়া খাই মেলি আৰু মোবাইলটো টিপি আছিলোঁ তাতে পুতক মেছেজ এটা আহিলে যে খুলিছে দেই বুলি তাকে খুলিছে নে নাই বোলো ফোনকে এটা কৰি চাওঁ বুলি কৰিলোঁ দুটা কোৱাৰ পিছত আকৌ বন্ধ হৈ গল নহয় সেই কাৰণে ফোনকে এটা কৰো দেই বুলি ভাবিলো অ'ক
দুটা মানে ফিফটি ফিফটি তোমাৰ হাণ্ড্ৰেড কৰিলা
অ অ হাণ্ড্ৰেড কৰিলোঁ
ঠিকে আছে
তাত বহুত দীঘল দীঘল আহিছে আজি সেই সেইকাৰণে অলপ
ভাল ভাল যিমান দীঘল হয় তোমাৰ টাইম সিমান ভাল হ'ব
অ অ
অ অ
তেৰ ছেকেণ্ড, চৈধ্য ছেকেণ্ড তেনেকুৱা ক
তাৰপিছত পেমেণ্ট লিষ্টত কিবা দেখাইছে নেকি?
নাই নাই এতিয়া লৈকে টো দেখা নাই
অ তোমালোকৰ চাগে তোমালোকৰ চাগে তোমাৰ শিৱসাগৰ গ্ৰুপত কৰিছা ন
অ
ত অ সিহত গ্ৰুপে মানে আপডেট বিলাক দিয়া নাই চাগে সিমান,
অ অ হ'ব পাৰে দেই! একো তেনেকুৱা গ্ৰুপত সেই কোৱালৈ আপডেট দিয়া নাই বাৰু? তাকে বেলেগে একো কথা এই কেবা দিনো বন্ধ হৈ গ'ল নহয়! এতিয়া চাবা দহ দিন প্ৰায় দহ দিন ওচৰা ওচৰি বন্ধ হ'ল চাগে! না কেইদিন হল, পাঁচ দিন মান বন্ধ হল! বেছি হল আজি খুলিছে?
তাকে সেয়ে! বতৰত যে গোটেই দিনটো হয়, অলপ অলপকে বৰষুণ দি আছে দেই?
অ অ অ
অ, আমাৰ ঘৰ পিনে কিন্তু পথাৰত? ঘৰ ফালে পথাৰত পানী লাগে তাত বৰষুণ নাই?
অ
এতিয়া অলপ হ'ল বাৰু, মই যোনদিনা লাষ্ট গৈছিলো পথাৰ?
অ
উম বাকী
বাকী লগটো আছে?
আছে আছে অ এতিয়া আজি নগ'ল কি হল যানো
অ অ, পথাৰ আও কেইদিন কেইদিন লাগিব পথাৰ?
পথাৰ কালি ট্ৰেক্টৰ মাৰিলে?
অ
অ, হাল বালে তাৰপিছত এতিয়া বেছি দিন নালাগে আজিকালি পথাৰ ন
অ অ
সেই ট্ৰেক্টৰে মাৰি থাকোতে আহি আহি গলো আৰু মই? এদখ কো মাৰিবলগীয়া আছিলে কো ডোখো মাৰি দিলো?
অ অ
বাকী বাকী ডখ পাৰিম বুলি কলে, উম মা, মানুহবিলাকো কিছুু, উম, শেষ হোৱা নাই দেই মানে এইটো? যোন নদী এখন আছে তো পথাৰ যাওঁতে?
উম
অ, নদীখনৰ এ এইটোপিনে এইটো পাৰে থকা খিনি? প্ৰায় শেষ হবলে হ'ল আৰু বাকী সিপাৰ খিনি মানে অকণ পানীৰ প্ৰব্লেম। ট্ৰেক্টৰ নোসোমাই দ কিবা কিবি এনেকে হলে অকমান দেৰি লাগে আছে আৰু সেইবিলাক?
অঁ, অঁ, ভালে-ভালে।
খেতি বাতি কি? ফোন কৰিছিলা আ ঘৰ ফালে কি হৈছে?
ঘৰ ফালে কৰিছিলো দেই ৰাতিপুৱাই শেষ হবলৈ হৈছে আৰু লাহেকে। দ পথাৰ ৰোৱা নাই বোলে এই হলী পথাৰ শেষ হল নেকি আজি কেনেবাকে।
ঠিক আছে।
ঘৰত ভালে পায় চবৰে?
ভাল ভাল এইবল খা?
পানী কি? গোটেই ফিল্ড পানী হৈ আছে নেকি তাত জেগাত।
তুমচ ক এ দুখন ফিল্ড তটো আমি মই যোৱা ফিল্ড দুখন আছে দেই? এই ওচৰত থকা ফিল্ডখনতো একদম তাত মানে ল'ৰা ছোৱালী বেছি? এখন মানে অ পথাৰ ৰুব পৰা হৈ আছে।
অহ,
তাৰপিছতে এ অকমান জেলৰ ওচৰত থকাখন পাৰে আৰু আল্টিমেটলি এ ওৱান চাইড পানী পাও বোকা নহয় পানী আছে।
তেনেকুৱাকে মাৰিবলৈ ভাল জাননে নাই? অলপ বেছিও টাইম লাগিবতো বোকাত।
ভাল ভাল।
তাতে প্ৰেক্টিচ কৰাগৈ দুদিনমান, খালি চোলা পেন্ট লেতেৰা হ'ব খুব।
চেলা পেনৰ কথা
অ', অ', মানে এই ছেকেণ্ড এপিবি এনত মানে সেনেকুৱা বোকাটো এবাৰ মই মাৰি পাইছো মানে, বহুত
উহ', পাইছো পাইছো। মই এই ফাৰ্ষ্ট যেতিয়া হেৰি দিব গৈছিলো তেতিয়া সেনেকে বোকাতে মাৰিব লাগিব।
অ', অ', তেনেকুৱা হ'লে মানে তেনেকুৱাত প্ৰেক্টিচ কৰিলে ভাল আকৌ।
অ',
মই আৰু এটা লৰা এটা ভিডিঅ' চাইছিলো দেই পুলিচৰ তাৰিছত তাৰ এই বোলে পথাৰতো ৰানিং কৰিছিলেগে কিন্তু মানুহে প্ৰথম দুই হাঁহিছিলে কিন্তু এনেই মানে ধৰক এক কিলোমিটাৰ এক কিলোমিটাৰ মান মান অহাোৱা অহা যোৱা কৰি কিনে মানে। এক কিলোমিটাৰ মান হলেও হয় বোলে সপ্তাহত এদ দুদিন প্ৰায় ইষ্টেমিনৰ কাৰণে মাৰিব লাগে বোলে।
কৰা হয় মোৰ এতিয়া মানে এইকেইদিন পথাৰত গৈ কোৰ মাৰি। এতিয়া আজি ৰানি কৰিছিলো তো মইতো এনেই বহুত দিন ৰানিং কৰা নাইতো মানে দুখ ত ওচৰাচৰি হৈ গ'ল।
অ',
অ, মানে খুব বঢ়িয়া লাগিলে মাৰি।
অ, ঠিক আছে।
গোটেই পেট চেট তান খাই আছিলে না
অ',
খোল খাই আছিলে গোটেইবিলাক পথাৰত এ অ, তপিলা এইটোপিলালৈকে হেৰি কি বুলি কয়
বোকা
বোকাত সোমাই-সোমাই,
অ
ভৰি বিলাক মানে চব খোল খাই আছিলে ধুনীয়াকে আজি বঢ়িয়া লাগিলে কৰি আমাৰ। বেছি মৰা নাই চাৰি কিলোমিটাৰ মাৰিলো অকল,
অ অ ভালে ভালে। বাকী পঢ়াটো হৈছে।
পঢ়াটো যে ভালকে হোৱা নাই দেই।
অ ইয়াত মৰাণৰ কিবা কচিং দিছে বুলি কোৱা শুনিছো গম পাৱও নি।
শুনিছিলো শুনিছিলো।
বৰ গুৰিত কিব কচিং দিছে বুলি কৈছ কোৱা শুনিছো।
অ মই শুনিছিলো কৈছো।
অ পিনটো আছে সি কেনেবাকে চাগে তাত, ভবানীহঁতেও অ পিনটো তাৰ পিছত ভবানীহতে ক্লাছ কৰিছে নেকি।
অ
অ চাই চাবগে পাৰো যদি অলপ সময়ে সময়ে পাও এয়া ক্লাছ কেইটাৰ পৰা আৰম্ভ হয় আকৌ কি নাজানিছো বাৰু
তাকে সেয় খবৰ এটা কৰি মেলি চাই আহিবগে লাগিব।
অ নহলে ভবানিলে ফোন কৰি চাওক এবাৰ নহলে পিনন্টোলে হ'লো।
অ অ অ,
মনে মনে মাজতে সোমাই দিলো একো অ অ একো মাজত সোমাই দিলো গমেই নাপায়। কোনে ক্লাছ কৰিছে কি।
নাপায় ন।
অ সেকানে। সেইকাৰণে ভালে আছে যদি ভাল ভাল ক্লাছ দুটামান এড কৰি হৈ যাব। মেইন মেটচৰ বা ৰিজনিঙৰ বা এ এনেকুৱা এ হিষ্টি বিলাক তেনেকা বিলাক পতকে গুচি যাবি অলপ সময় ওলাই। অ সুধি চাবিচোন ভৱানীকলো ফোন কৰি চাবি নহ'লে।
মই বাৰু ভৱানীক ফোন কৰা নাই। কিন্তু পিনটোৱে আছিলে বুলি গম পাওঁ মানে ভবানী ক্লাছ কৰিছে বুলি গম পাব।
অ কালি লগ পাইছিলো বাৰু সোধা নহ'ল অলপ,
কাক, ভৱানীক?
অ,
অ অ খুৱ বাৰত গৈছে। ফটো দিছে ৰেষ্টুৰেণ্টত গৈছে অৰুণাচল গৈছে।
অ গৈছে কৰুণাৰ লগতহে ন।
অ আৰু ৰঙাজানৰ ল'ৰা এটা আছিলে, কৰুণা আছিলে আৰু কোনোবা আছিলে। আছিল লগতহে ৰেষ্টুৰেণ গৈছিলে নেকি? বাৰ বাৰ নে ৰেষ্টুৰেণ ক'ত গৈছিলে। বাৰত চাগে। খুৱ এনঞ্জয় কৰিছে ল'ৰাও ভাল।
ল'ৰা ভাল
হে বাদ মে বাকী খেল-চেল চাইছ নাই?
খেল যে মই ইমান মন পুতি নাচাওঁ বাৰু
অ অ তাকে লাষ্ট দিনা চাই দিবি।
কেতিয়াবা, কেতিয়াবা চাওঁ।
আৰ্জেণ্টিনা আৰু স্পেন আছে।
অ',।
আমাৰ ইয়াত কোনোবা-কোনোবাই বাজি লগাইছে, আৰ্জেণ্টিনা ফালে আৰু কোনোবাই-কোনোবাই স্পেন ফালেও লগাইছে। মই চা কৈছো। আৰ্জেণ্টিনাক ভাল পাওঁ, আৰ্জেণ্টিনা মোৰ জাৰ্চিও আছে, বাত মই স্পেনে জিকিলে জিকিব মই জানো বুলি কৈছে অ',। এনেক'লে নহ'ব নহয়, জিত লগাও বুলি কৈছে আকৌ।
অ', লগাব লাগিছিলে, পাঁচশ টকা-এহেজাৰ মান।
নাই, মানে এ স্পেইনৰ খেল দেখি মানে ছেটিচফাই হৈ গ'লো। বাত আৰ্জেণ্টিনা জিকিব-জিকিব লাগি থাকে, সেইকাৰণে লগাব নোৱাৰি মানে। আৰ্জেণ্টিনাক ভাল পাওঁ। কিন্তু, জিকিব-জিকিব লাগি থাকে আকৌ সেইকাৰণে মানে, দু-দুয়ো পক্ষই মানে হেৰি হৈ গৈছে আৰু এৰিব পৰা নাই মানে। ইটোকো, ইটোক এৰি ইটোক অৱজ্ঞা কৰিব পৰা নাই, আকৌ সেইকাৰণে মানে নোৱাৰিছো।
উম, উম,
বাকী, এতিয়া ডিউটি কিমান দিন লকে গৈছা?
এ, থাকিম উম, এই মাহটোৰ শেষলৈকে থাকিম। তাৰপিছত, মাজতে দুদিনমান ঘৰত হৈ আহিব লাগিব, আকৌ ইন্সপেক্টচন আছে। পোন্ধৰ আগষ্ট পাইছেহি নহয়, পোতোকে ঘৰত গৈ আহিম। উম, পোন্ধৰ আগষ্ট পালেহি। ক'বাত ফুৰা- মেলা কিবা প্ৰগেম বনাইছা নি?
অ', এতিয়ালৈকে বনোৱা নাই বাৰু, সময়ে-সময়ে ক'ব। অ', ডিলাৰ ফালৰ পৰা ফো, হা দিলাৰ ফালৰ অ, অ, তাকে-তাকে। ডিলাৰ ফালৰ পৰা এবাৰ ফোন কৰিছিলে মানে, ৰয়েল এনফিল্ড ডিলাৰ পৰা।
অ, অ, সেইটোৱে, সিঁহতি কি সিঁহতি কি কি প্ৰভাইড কৰে? মানে চব অকল সিহঁতক পইচা দিলে হয়, এডমিশ্যনৰ, হয় নাই?
ফিফটিন হাণ্ড্ৰেড নে, ওৱান থাউজেণ্ড দিব লাগিছিলে দেই, পাৰ হেড। মানে, মোৰ লগত যদি অ, তাৰপিছতে বাকী খোৱা বোৱা থকা সেইফালৰ পৰা দিব বাকী, তেলটো নিজে খাব লাগিব বা
কিবা এটা ষ্টেটত দি থৈছিলে আৰু বহুত দিনতে এই ধেমাজিৰ ফালৰ পৰা এটা আছিলে এইফে তোমাৰ বেলেগ বহুত দূৰলৈ কিবা, তাৰপিছ তাত অকল এডমিশ্যন বহুত বেছি লৈছে কিন্তু এমউটটো কিমান থাউজেড তাৰপিছত তাতে চ'ব ইনক্লড আছে, কোৰিদৰ পৰা একেবাৰে মানে থকা মেলা ব্ৰেকফাষ্টৰ পৰা লাঞ্চৰ পৰা চ'ব আছে আৰু ডিনাৰলৈকে। আৰু হল্ডিঙও কিবা এ দিছে আৰু তেনেকে। আৰু কিবা বহুত কিবা- কিবি মানে কোনোবা এডভাৰ্টাইজ দিছে নেকি, সেইটো কাৰণে এডভাৰ্টাইজ মানে কি আৰু ৰলভিলাক প্ৰভাইট কৰিছে চাগে, তেনেকে হ'লে আৰু ভাল হ
যাম বুলি ভগা নাই বাৰু, সেয়াই হে এইটো নাইনটিন জুনতে আছে নেকি সেই